শুনিছ শুনিছ? হেৰি মই মই মানে তোমাক কথা এটাৰ কাৰণে ফোন কৰিলো।
হয় দাদা কওকচোন।
মই মানে ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰ এটা খুলিব বি খুলিব খুলিম বুলি ভাবিছিলো মানে।
তাকে মানে তুমি মোৰ লগত পাৰ্টনাৰশিপ দিলাৰটো খুলিবা নেকি? অ। মানে ধৰ দুইটা যদি পাৰ্টনাৰশিপ আৰু দুটামান থকা হয় মানে ডিলাৰটো মানে ভালকৈ খুলিব পাৰিলো হয়।
হয় হয় গম পাইছো।
আজিকালি জানাই তাৰমানে বাইক লোৱা মানে ছেকেণ্ড হেণ্ড মানুহ বহুত না।
হয় হয় এইটো কথা হয় বাৰু আজিকালি মানে কথাটো কি জানা আজিকালি মানুহে ফাৰ্ষ্ট জেগাত ছেকেণ্ড ছেকেণ্ড ছেকেণ্ড বস্তুটোৱে ফাৰ্ষ্ট লব বিচাৰে।
অ মোৰ মানে ভাল জেগা এটা আছিলে চেণ্টাৰ জেগাত মানে তেতিয়া ধৰ দুইটাই মিলি পেলাই খুলিব পাৰিলো হয় ছেকেণ্ড হেণ্ড ডিলাৰ এটা। মানে মোৰ মানে ইনভেষ্টমেন্টৰ পইচা লাগে ন মানে এটা ডিলা খোলোতেও টো খুব বেছি বিশ ত্ৰিশ খনটো বাইক চাইক স্কুটি মিলাই আনিবই লাগিব।
হয় গম পাইছো। মানে আপুনি কাম কৰো শুনক এইটোৰ আজিটো আজিটোক কিবা হ'ল?
আজি হেৰি মঙ্গলবাৰ।
মঙগলবাৰ আমি নেক্সট চানডে মানে তো মিটিংখন বঢ়াই দিওঁ কিবা কিমান
মিটিংখন মানে এজন দুজন ব্যক্তিয়ে খোলটো ইমান সহজ কথা নহ'ব আৰু আপোনাৰ কোনোবা লগৰ আছে যদি
নহয় নহয় শুনক শুনক শুনক মানে শুনক মানে মোৰ লগৰ এনেকুৱা মানে কাকো মই বিশ্বাস কৰিব নোৱাৰো মানে। কি মানে সিহঁতে ইমান মন নাই। ত মানে আপুনি পইচা পা লাগ পইচা মুতাটো আপুনিই আপোন যিমান হয় যিমান দিম আপোনাক এনে পইচা কিমান লাগিব? আপুনি কওকচোন?
মোৰ চাৰি লাখ মান চাৰি লাখ মান কা এটা লাগিব! ময় তিনি লাখ মান টকা এটা ইনভেষ্ট কৰিম ধৰ এ
শুনক শুনক শুনক মই আপোনাক একে ফাৰ্ষ্ট কেচ পা পাঁচ লাখ দিম।
হম।
আপুনি চাৰি লাখ ম আপুনি পাঁছ দিয় দশলাখ হৈছে দছ লাখ টকা আমি প্ৰথম গাড়ীখিন লৈ আহিম।
গাড়ীখিনি লৈ আহিম মানে গাড়ী বিচাৰিব লাগিব ন মানুহ তাত ভাল কডিনৰ গাড়ী তেতিয়াহে মানুহে লব।
উম বুইছো বুইছো চব বিচাৰি মেলি ধুনীয়াকে থৈ দি থৈ আমাৰ ক্লিয়াৰ হৈ যাব তেতিয়া। তাৰপিছত বিনাজ থৈ মেলি আহ তাৰপিছত আপোনালোক তোৰ মই আৰু চিনাকি লগাম বাৰু এনে চিনাকি কথা পা কথা পতা হোৱাৰ পিছত আপোনাক মই ভালদৰে তেতিয়া জনাম কোনো মোৰ লগৰ, প্ৰথম আপুনি মই কৰো নেকি বিজনেছটো?
অ পাৰি কৰিব।
ম মানে আপোনাৰ মোৰ নিচিনা এতিয়া চিনাকি পোৱ বেলেগ নাই যে।
অ। এতিয়া আপু তুমিয়ে মই পাৰো কিন্তু মোৰ চিনাকি এজন ব্যক্তি আছিলে, এ টো চুৰেন।
অ চুৰেন কতকী ন?
মানে তেওঁ মানে মানে সেকেণ্ড হেণ্ড ডিলাৰ এটা অলৰেডি আছে মানে, তামানে এটা আছে তেওঁ আৰু এটা খুলিবলৈ বিচাৰি আছিল মানে। মানে সেইটো খুলিব মানে পাৰ্টনাৰশ্বিপ বিচাৰি ফুৰিছিলে সেইটো কাৰণে ক'লো।
অ হুব আপুনি এটা কাম কৰিব মোৰো অলপ কথা পাতিব দিব কথা পাতি ভালকে এতিয়া মিলাই ল'ম।
আহ।
ন মইত এনে নেদেখাকে আক কব নোৱাৰিম ন এতিয়া আপু আপুনি মোক চিনাকি বেলেগ কথা কিন্তু মই বেলেগ পৰিয়ালৰ আক বিশ্বাস কৰিম নোৱাৰিম নহয়।
অ সেইটো হয় বাৰুতে। এতিয়া তাকে ছেকেণ্ড হেণ্ড গাড়ী তুমি ক'ৰবাত পোৱা যদি বিচাৰিবাচোন।
অ আপোনাৰ এনেকে আপুনি কি ৰাখিম ছেকেণ্ড কি কি ৰাখিব?
মই পাইছিলো বাইক তাৰপিছত স্কুটি তাৰ মানে স্কুটি ধৰ এখন চল্লিশ পঞ্চাচ হাজাৰ টকীয়া ভিতৰত মানে স্কুটি ৰাখি দিম বুলিছ ষাঠী আৰু ষাঠী উপৰ ইঞ্চি স্কুটি নাৰাখো।
অ ঠিক ঠি মান ভাবিছো ঠিক আজিকালি যে খন মানে চবেই সত্তৰ আশীৰ ল'বলৈ নোৱাৰে সাত
নোৱাৰ ষাঠি মান যদি তোমাৰ ভালখন মানে আৰু চবতকৈ ভাল কনি চ ষাঠিত ললেও আম পষষ্ঠি যদি বেছি পও পাঁচ হাজাৰ টকা আমাৰ বহুত লাভ হৈ আছে, বুলি এখনত যদি পাঁচ হাজাৰ দশ দ দছখনত বহু পালেও আমি কিমান হাজাৰ টকা হ'ব। তেনেকে মাথাটো মাৰিব লাগিব বাৰু। মানে তোমাৰ ইনভেষ্ট মেণ্টটো কম কৰিব লাগিব তাৰ মানে বে বে পইচাটো বেছ চি হেৰি কৰিব নালাগে মুনাফাটো বেছি লাগে আমাক মানে
হয় গম পাইছোঁ খালি কি জানে, অলপমান কষ্ট হ'ব খালি কষ্টটো কৰিবই লাগিব।
কষ্টটো কৰিবলৈ কষ্ট একো নহয়। যদি আমি এতিয়া কষ্ট নকৰোঁ আৰু কি হ'ব ওপৰত।
সেইটো সেইটো হয় আপুনি ঠিক কথা কৈছে একো নাই। যিমানে কষ্ট নহওঁক যিমানে কষ্ট নহওঁক, যিমানে কষ্ট নহওঁক লাগিলে প্ৰথম লছে খাওঁ কিন্তু বিজনেচটো আগবঢ়াই যাম দেই।
বিজনেছটো লছ মানে মই প্ৰথম পৰাই তাৰমানে লছ খোৱাত মই মাথা নামাৰোঁ মই হেৰিয়ে কৰিম বাৰু‌ দে। বিজনেছটো ইম্প্ৰুভমেণ্ট কৰিম কিন্তু মই এটা ভাবিছোঁ যে আমাৰ এটা যোনটো যে আমি ডিলাৰ খুলিম সেই ডিলাৰটো এটা মই ইনষ্টাগ্ৰামত পেজ বনাব বিচাৰোঁ। পেজটো বনাই ধৰ ডিলাৰ বিক্ৰী কৰিলোঁ তাৰ ভিডিঅ' এটা বনাই যদি প'ষ্ট কৰোঁ মানুহে চাব ল'ৰা চ'ৰা উঠি অহা ল'ৰাবিলাক চাব কৰিব চবে ভাবিব অ ইয়াত ভাল ভাল গাড়ী পাই, এনেকা তেনেকা ল'বলৈ আহিব ন।
মানে কি জানে আমি বিজনেচটো আমাৰ অকণ, লাভ হবৰ কাৰণে আমি প্ৰথমতে গাড়ী বিলাক অলপ অলপ কম লাগিব। মানে একে এটা দাম ধৰিলে নহ'ব আৰু আমি কমাই কমাই ধৰিব লাগে সেইবিলাক সি ধৰা আমাৰ এতিয়া ফৰ্টি ফাইভ কৈছে আমি ধৰা ফৰ্টি ছিক্স এনেকুৱা এৰি দিব লাগিব আমি ফিফটি ধৰিলে নহ'ব তেতিয়া বিজনেচটো ওপৰত উঠিব।
অ সেইটোতো হয় বাৰু দেই।
এতিয়া মই আপুনি আপুনাক মই বিজনেচটো কথা ঠিক হৈ গ'ল এতিয়া খালি এ কামো যেনেকা কৰি দিম আৰু মানে বেছি দেৰি নকৰোঁ আৰু।
অ পাৰি পাৰি।
আপুনি এতিয়া ক'ত ঘৰতে আছে নেকি?
মই ঘৰতে আছোঁ এ সেই তাকে মাথা মাৰিছোঁ আপোনালৈ ফোন কৰিলোঁ সেইটো কাৰণে।
আচ্ছা হ'ব একেছ নাই আপুনি এটা কাম কৰক তেতিয়াহ'লে তো আজি সন্ধিয়া মানৰ পৰা আহিব পাৰিব নেকি?
পাৰি পাৰি কৰিব পাৰি। চোহ অ পাৰম পাৰম।
অ মোৰ মানে আগৰ ঘৰটো নহয় নতুন ঘৰটো।
অঁ অঁ ঠিক আছে যাম দিয়ক। অ তোমাৰ কোনোবা চিনাকি আছে নেকি ছেকেণ্ড হেণ্ড এনেকে গাড়ী বেচা?
অ আছে মানে হেৰি মোৰ চিনাকি লৰা এটা আছিলে।
অহ।
তাক মই আপোনাক জনাব পাৰোঁ। বাৰু তাক কৈ দিম বাৰু তাৰ মানে পইচা পাতি অভাৱ নাই পইচা
এতিয়া মোৰ মানে এটা ল'ৰা লাগিয়ে আছিল বৰ্তমান মানে। তাৰ মানে ডিলাৰ নোখোলাকৈ মানে ছেকেণ্ড হেণ্ড বাইক এখন লাগে। তাৰ মানে হেৰি ষাঠি হাজাৰ মানৰ পালচাৰ চালচাৰ।
হয়।
তোমাৰ কোনোবা আছে নেকি কবাচোন সুধিবাচোন কাৰোবা তাত থাকিব পাৰে ন।
এনেকুৱা চিনাকি আছিলে, মানে হেৰি এই লৰাটো ঘৰ এই বামবৈচা ফালে এই ল'ৰাটো মানে ল'ৰাটো পইচা‌ ল'ৰাটো বহুত পইচা ল'ৰাটো পইচাৰ অভাৱ নাই।
অহ। এনে সুধিবাচোন তাক প্ৰাইচটো কিমান।
আৰু হেৰি আৰু হেৰি শুনাচোন এ আমাৰ কামটো এনেই বঙাই পৰি চলিব পাৰিম নে? এ আমাৰ কামটো এনে বঙালী‌ ছোৱালী পোৱালী ল'ব পাৰিম নে?
পাৰিবা পাৰিবা বংগ তাৰ মানে।
অ পাৰিম সেইটো মানে সেই আমাৰ কামটো। আমাক প আমাৰ লাগিব যে ৰাখিবৰ কাৰণে।
অহ অহ। তাকে মই কৈ আছো তাকে তুমি শুনা এতিয়া জেগাটো ঠিক কৰিল তাত এয়া বনাব লাগিব ন। গাড়ী থ'বৰ কাৰণে গেছ এটা বনাব লাগিব গেছ আৰু তাত মেকানিকো ৰাখিব লাগিব কিছুমান গাড়ী প্ৰব্লেম। থাকে ন, এইবিলাক প্ৰবলেম আমি গৈ পেলাই চবতে বনাই ফুৰিলেতো পইচা বহুত খৰচ হ'ব ন।
আমাৰ মানে ঘৰৰ ওচৰ পোৱালী এটা আছে বঙালী পোৱালী এটা সি মানে স্কুল চিস্কুল নাযায়।
পোৱালি এটা ৰাখিম বাও। তাৰপিছত মেকানিক জানিব লাগিব ন নাজানিলেতো নহ'ব ন তেনেকা।
খগেন বৰুৱা। মানে কি জানে আ মানে আও এটা পোৱালি আছে। টা গ্লেমাখন আছে ই মানে এনেই দূৰলৈ ঘূৰি ফুৰে।
ধেমালি খোৱা ধেমালি খোৱা কথা নহয় ত ভাল।
নাই ভাল ভাল কৰিলে মোৰ তাত তিনিটা চিনাকি পোৱালি আছে এটা এটা বাৰু এ চিপ খাই আছে। চাই ঘূৰি ফুৰে মানে।
অ হ'ব দিয়া ঠিক আছে তুমি জনাবা লৰাটো সুধা, নহলে মোৰো চিনাকি আছে মোৰ ভাল মে কানী কেইটা আছে আমাৰ ঘৰৰ ওচৰৰে সি। মেকানিকেল আই টি কৰি থোৱা আছে কিন্তু সি এতিয়া বেকাৰ আছে ন যদি তা ক কওঁ সি গেজত।
অ ভালেহে তাক কৈ দে তুমি।
তাকে তাকে তাক কওঁ সি এতিয়া ক'ত আছে বা তাক ফোন এটা কৰিব লাগিব ৰ।
আপুনি মতে এ কাম কৰিব আপুনি তাক ফোন কৰি মেলি মোক। অলপ পাৰিলে জ্লিকে জনাব বিচাৰো জনাব চোন। মানে মই আবেলি টাইমত বেলেগ কাম আছে। মোৰ আপোনাৰ মোৰ এতিয়া পাঁচশয় মানত ৰেডি আছে। চাগে।
অ পাঁচ ছয়মান ৰেডী আছে ন।
হয়।
অ তে ঠিকে আছে দিয়া।
ত আপুনি কি অকল স্কুটি আনিব না আৰু কিবা বেলেগ কিবা আনিব?
পালচাৰ কে টি এমো ৰাখিম। তাৰপিছত আৰ ওৱান ফাইভ চাৰ ওৱান ফাইভ আজিকালি আৰ ওৱান ফাইভ কে টি এম ডিও এইবিলাক বেছি যায় ন।
ৰাখি দিম বাৰু।
হা।
সেইটো ৰাখি দিম আৰু পিছত আৰু ভাল যদি বিজনেছ ভাল তাৰ পিছত কাৰ চাহ কিবা আনা মা
অ কা চাহ সেইবিলাক ৰখাৰ আগতে এইটোকে চলাই লওঁ তাৰপিছত সেইবিলাকো মাথা মাৰিম।
এইটো যদি আমাৰ যদি ভাল হয় ইম্প্ৰুভ হয় এই কামটো যদি আমাৰ বেনিফিট বহুত হয় তেতিয়া ভাই। দ পাৰি আৰু বুইছা।
উম একো নাই এককাৰণে আপুনি ভাল ভাবিছে মানে মই ভাবি আছিলো খোলা কথা।
মই দুটা কথা ভাবি আছিলো নহয় গেজ খুলিম নহয় হাৰ্ডৱেৰ।
নহয় এটা কাম কৰি শুন ফাৰ্ষ্ট আমি হেখন খুলি লম। গেছো খুলিলো তাৰ পিছত সেই পইচা আমি হাৰাৰ এখন খুলি দিম।
কথাটো শুনাম আৰু এটা ভাবিছো মানে গেজৰ কিনাৰতে আমি এটা তাৰমানে। গাড়ী বনোৱা গেজ জো খুলিম বুলি ভাবিছো। তেতিয়া ধৰ মেকানিক চেকানিক তাতো বহুত বেনিফিট আছে আজিকালি এটা এটা সৰু পাৰ্টত কম আনি পেলাই বহুত।
হয় হয় হয় হয় হয় হয় এতিয়া আমি শুনো আ আ উ এতিয়া আমি শুনো এতিয়া আমি নৰ্মেল। নট বা কিবা এটা লৈ আহিম ঘৰত এ। ছ টকা লৈ হয় আমি সহঁত ধৰশ বিশ এশত্ৰিচ বিশ আমাৰ ত্ৰি টকাত থাকিব।
অঁ বহুত লাভ থাকে এইবিলাক খালী ভাল তাৰমানে এনেকুৱা মেকাইণ্ট ৰাখিব লাগিব যে। এই মানুহোৱ এইখনোকানত বনাইছে নেকস টাইমো তাৰে এইখনকলকে আহে যাতে এনে।
অ নাই নাই মই মানে মোৰ সেইবিলাক চিনাকি তেনেকুৱা মেকানিক আছে ভাল। মান বহুত তিনি চাৰিছৰ এক্পিৰিয়ন্ঞ্চথকা আছে।
অহ।
তেনেকাই ৰাখিম। আৰু
মই এটা আছে মই এটা ৰয়েল এনফিল্ডৰ মই এটা মানুহ ৰাখিম মানে ৰয়েল এনফিল্ডৰ ডিলাৰ আছে। ছাৰ্বিচিন ৰ কাম কৰিছিলে তাৰমানে বহুত ভাল। তাৰপৰা ওলাই আহিল বেকাৰ আছে মানে ঢিলা সোম মে তাইক তেওঁ ভৰাই দ পাৰিম মানে বুজিছা।
অ, অ ঠিক মানে ঠিকে ভাবিছা বাকী হেৰি শুন শুনকচোন আপুনি এনে প্ৰথম। নভে আপুনি পাঁচ মান দিব পাৰিব চাগে।
মই পাছোৱাৰম বুজিছা। মই এতিয়া অকণ অসুবিধা হৈ আছে লোন এটা এপ্লাই কৰিছো। কিন্তু মই এতিয়া, হোম লোন বিজনেচ লোন এটা এপ্লাই কৰিছো।
নহয় আপুনি মাৰ পৰা মোক কৈছিলে লোন লৈছিলো বুলি যে।
অ, অ, অ সেইটো সেইটো নাই, নাই, নাই বিশ্ব এইটো ছয় লাখ টকাৰ ৰুণ এপ্লাই কৰিছো মানে। মানে বিজনেচ কৰিম বুলি।
হয়, হয়।
তাকে সেইটো হৈ গ'লেত মই ভালকৈ মই ইনভেষ্টমেন্ট কৰিম। এতিয়া বৰ্তমান মই তিন লাখ এটাই দিব পাৰিম, বুজিছে মোটামুটি।
ঠিক আছে আপুনি যিমান দিব পাৰে আপোনাৰ মই ওপ নক আপুনি এইটো লাগিলে কম দিয় মই বেছি দিও। পিছত আপুনি কিবা এটা মেনেজ কৰি বেছি দিব আৰু। মানে কি জানে অকণ বিজনেছটো কৰিলে ক পইচা কেইটা যাব খালি, একো নাই খালি পিছত আমাৰ ধুনীয়া লাভ এটা হ'ব আৰু।
অ, সেইটো হয়াৰু ধুনীয়া লাভ এটা হ'ব ময়ো গম পাইছ সেইটো কাৰণে মই মানে বহুত দিনৰ আগৰ পৰাই মথা মাৰি আছো।
অ, আৰু খালি এনেকুৱৈ এ আৰু। আৰু খালি এনেকুৱা নকৰিব যাতে হে মানে আজি খুলিল নহয় কাইলৈ আকৌ।
এ, নাই, নাই, নাই, নাই মই ৰেগুলাৰ খুলিম মই ৰেগুলাৰ খুলিম মই কামৰ প্ৰতি এনেকা। অৱহেলা নকৰো। যিটো কৰিম বুলি ভাবিছো ন ভালকে কৰিম। লাগিলে নকৰোৱে দিনটোত লাগিম মানে ভালকৈ লাগিম আৰু বুজিছা।
অ, সেইটোৱে কৰিম মানে পিছলৈ নথ আৰু মানে গোটেই কামটো সম্পূৰ্ণ কৰিহে এৰিম।
অ, সম্পূৰ্ণ কৰি আহিম সেইটোৱে কথা আৰু বুজিছা নহয় তুমি নিজে।
অহ।
তাকে তুমি এতিয়া বাইক চাইক চোৱা আৰম্ভ কৰা আৰু ক'ত-ক'ত ভাল বাইক চাইক পাই কাৰোবাক।
মোৰ, মোৰ, মোৰ চিনাক আছে মোৰ মানে চিনাকি একদম কি আছে জানা এইবিলাক ইছপেলেনদাৰ বিলাক আছে ইছপেলেনদাৰ বিলাক ইছপেলেনদাৰ বিলাক আছে ইছপেলেনদাৰ নামত বহুত আছে স্প্লেণ্ডাৰ, গ্লেমাৰ।
বিওঁ তাৰিছত বোলেত, হান্ত এইবিলাকও ল লিক লগোৱা কাৰোবাক।
অ, মানে সেইবিলাক মই বিচাৰিছো সেইবিলাকো মানে চব পাইছো কিন্তু মানে মই পইচা অসুবিধা থোৱা কাৰণেবিলাক চব মানে। চিঞৰটো কোৱা নাই আজি মই চবকে ফোনটো কৰি চিঞৰটো কৰি দিম।
অ, অ ঠিক আছে, তুমি কৈ দিবা।
অ, ভালকে জনাব আপুনি এ অ বুইছো আপুনি খালি আমাৰ ঘৰলৈ আহিব চোনবাক।
অ, যাম-যাম নিশ্চয় যাম ত আৰু তোমাৰ মোৰ আৰু এজন ব্যত্তি। লগৰ এজনেও ইনভেষ্ট কৰিম বুলি কৈছে। তাইক-তেওঁকো লৈ যাম দিয়ক ন? নামটো এ চুৰেন বুলি যে কৈছিলো।
অ' আচ্ছা চুৰেন ন?
না অ'।
অ', আচ্ছা। তাকো ক'ব মানে খালি মানে মোক বিশ্বাসী লাগিব দেই। মই বিশ্বাস হোৱাতো বস্তুটো বিশ্বাস নহ'লে বেয়া-
মানে বিশ্বাস অকে মানুহ এজন। কোনো কেচ নাই।
অ', অ' বাৰু হ'ব। ত আপুনি ক'ত খুলিব মানে এনে ডিলাৰতো কোনডোখৰত খুলিব আপুনি?
হা, হা? ডিলাৰতো এ এখিতে খুলিম বুলি ভাবিছো, এইটো কি বুলি ত মাটি খন্দা গুৰিত খালিম, খুলিম বুলি ভাবিছো।
অ', আচ্ছা আচ্ছা ঠিকে আছে। বাৰু মই আপোনাক তাতে ময়ো ভাবিছোঁ, ঘৰৰ মুখত অলপ মাটি দিয়া আছে। ময়ো তাতে খুলিম বুলি ভাবো।
এই ঘৰ মুখত নাযাব এটা চেণ্টাৰ জেগা লাগে বুজিছা। গাঁৱৰ মানুহ কিমান আহিব কোৱা? তুমি যদি চেণ্টাৰ এ ভাল খোলা
মানে তোমাৰ মানে আমাৰ ঘৰৰ ওচৰতে চেণ্টাৰ, তাতে মই খুলি দিও নেকি এখন!
অ' পাৰি পাৰি। গাঁৱত আজিকালি তেনেকে নাই ন ডিলাৰ!
হয় হয়, মই মানে চেণ্টাৰ এটা খুলি দিম মানে। তেতিয়া তাতো লাগ আমাৰ লাভ হ'ব ঘৰতো লাভ হৈ থাকিলে আমাৰ।